অহ। শুনিছানে?
উম, শুনিছো কোৱা।
কি কৰি আছা।
এনে বহি আছিলো ৰবা, তুমি কি কৰিছা।
ময়ো এনে আছিলো ৰ'বা খবৰ ভাল।
উম, ভালে আছো আৰু তোমাৰ।
মোৰো ভালেই দিয়া। কি কিবা কামত বিজি আছিলা নেকি?
নাই নাই এনে আছিলো আৰু কোৱা।
মই ভাবিছিলো আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰো আমি দুয়ো এ।
অ, হয় নেকি? কোৱাচোন কি বিষয়ে বা আলোচনা কৰো বুলি ভাবিলা।
আজি মই সময়ৰ মূল্যৰ ওপৰত কথা পাতিম বুলি ভাবিলোঁ
হয় নেকি ঠিকে আছে দিয়া পাতিব পাৰি কোৱা
যিহেতু তুমি জানাই যে আজিকালি আমাৰ কিমান সময়ৰ মূল্য বান আহ়ি গৈছে যিহেতু আমি আজিকালি অনাই বনাই আমি এইবোৰ সময়বোৰ নষ্ট কৰিব নোৱাৰাহৈছো নহয়নে বাৰু
ঠিকে কৈছা তুমি অ কাৰণ অ সময় মূল্য এটা অতি গুৰুত্বপূৰ্ণ বিয় হয় কাৰণ আহ মানুহৰ জীৱনত সময়ৰ স্থান অতি উত্তম কাৰণ চাবা তুমি এবাৰ যদি সময় গুচি যায় আৰু তাক কেতিয়াও ঘূৰাই ধৰা তোমাৰ যদি ধন সম্পত্তি হেৰুৱাই যায় তেন্তে ত আকৌ এবাৰ আমি উপাৰ্জন কৰিব পাৰো আমাৰ নিজৰ ক্ষমতা থাক থ বা আমাৰ নিজে কষ্ট কৰিলে কিন্তু এবাৰ যদি আমাৰ সময়তটো এবাৰ হাতৰ পৰা গুচি গৈছে সতেতিয়াহলে আমি ইয়াক কতিয়া ঘৰাই পাব নোৱাৰো কাৰণ চাবা তোমাৰ এতিয়া তুমি ধৰি লোৱাক কালিৰ দিনটো কালিৰ দিনটো তোমাৰ কাৰণে বহুত মানে এটা ভাল দিন আছিল আৰু মানে বহুত ভাল লগা তোমাৰ কাম কিবা হৈছিল কিন্তু সেইটো টাইম বা স ত সেই সময়খিনি তুমি ঘূৰাই আনিবতো নোৱাৰা না
সেইটো সময়টোত আমি এতিয়া ঘূৰাই আনিব নোৱাৰো নে ত' সেয়ে সেইকাৰণে আমি আহিবলৈ যিটো সময় আছে আমাৰ হাতত সেইটো সময় আমি সৎ ব্যৱহাৰ কৰিব লাগে বা আহিবলগা সময়টোৰো আমি সৎ ব্যৱহাৰ কৰিব লাগে যাতে পিছলৈ যায় আমাৰ যাতে এনেকুৱা আমি চিন্তা কৰ কৰিব লগা নহয় যে আম কি কৰিলো আমি সময়বোৰ এনেই খেদালো বা আমি এনেই আমি নষ্ট কৰিলোঁ সময়বোৰ সেনেকুৱা যাতে আমি ভাবিবলগীয়া নহয় পিছলৈ
সেইটোতো সেইকাৰণেতটো সময়ক অমূল্য় সম্পদ বুলি কোৱা হয় কাৰণ চাবা জীৱনৰ প্ৰতিটো সফলতা আৰু বিফলতাৰ সৈতে সময়ৰ গভীৰ সম্পৰ্ক আছে আমি মানে সময়টোক যেনেদৰে আমি ব্যৱহাৰ কৰো আমাৰ জীৱনৰ আমাৰ সফলতাৰ বিফলতা পাও যদি আমি ধৰা আমি সময়তো সঠিকভাৱে ব্যৱহাৰ কৰিছো তাৰ আমি সদ ব্যৱহাৰ কৰিছো তেন্তে আমি জীৱ সফলতা পাব পাৰো কিন্তু যদি আমি তাক আহ ভালদৰে ব্যৱহাৰ নক কৰো অ মানে আমি এনে অলাগতিয়াল কামত যদি সময়বোৰ নষ্ট কৰি থাকো তেন্তে আমি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰো, সেইকাৰণে হা কি বুলি কয় মই ভাবো আৰু যিসকল মানুহে সময়ত নিজৰ কাম সম্পূৰ্ণ কৰে আহ তেওঁলোক অধিক সফলতা সফল মানে হ'ব পাৰে আৰু আহ তেওঁলোকৰ জীৱনত শৃংখ লা থাকে আৰু লক্ষ্য উপনীত হ'ব পাৰে কাৰণ উম মানে আ আমা আমাৰ সময়তোৱে আমাৰ জীৱনৰ সকলো আৰু কব পাৰি এতিয়া
তুমি ঠিকে কৈছা তু মই এটা উদাহৰণ দিও যেনেকৈ ধৰিলোৱা শিক্ষক আহ শিক্ষয়িত্ৰীসকলৰে মই কথা কওঁ ছাত্ৰৰে কথা কওঁ যেনেদৰে ধৰি লোৱা তুমি এতিয়া আমাৰ আ পৰীক্ষাত আগতে যদি আমি আহ ধৰি লোৱা আমাৰ কালিলৈ পৰীক্ষা আমি যদি গোটেই বছৰটো নপঢ়োৱে এনেই কটা দিওঁ আলটু ফালটু কাম কৰি ত পৰীক্ষাৰ আগমহূৰ্তত আমি সেইটো মানে আমি আপচোচ কৰি লাভ নাই যে আমি কিয় নপঢ়িলো গোটেই বছৰ কাৰণ তেতিয়াইটো আমাৰ সময় আছিল পঢ়া ত' সেইয়ে আমি এনেকুৱা মানে সময়বোৰ যাতা কাম কৰি খেদা নালাগে আৰু এটা আমাৰ মানে ছাত্ৰ-ছাত্ৰীসকলৰ এটা বহুত মানে বেয়া চিন্তা যে আমি ভাবোঁ কাইলৈ পঢ়িম কাইলৈ পঢ়িম সেনেকৈয়ে শিকোঁ আমি তো সেনেকৈ কাইলৈ পঢ়িম -কাইলৈ পঢ়িম এনেকৈ থাকোঁতে-থাকোঁতে আমাৰ পৰীক্ষা আহি পাই ত' পৰীক্ষাৰ আগৰ দিনা আমাৰ এনেকুৱা হয় যে আমি আগতে কিয় নপঢ়িলো। ত' সেয়ে আমি মানে সময় থাকোতে নিজৰ কাম কৰিব লাগে অকল ছাত্ৰ-ছাত ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰতে নহয় সকলোৰে মানে সকলোৰে বাবেটো মানে অ, মই কৈছোঁ যে সকলোৱে সময়টো মানে সদব্যৱহাৰ কৰিব লাগে যাতা ব্যৱহাৰ কৰিব নালাগে।
উম, সেইটোয়ে কৈছা তুমি কাৰণ আহ, চাবা আমি যদি সময় ভালদৰে ব্যৱহাৰ কৰো তেন্তে আমাৰ বাবে ভাল হ'ব। আৰু আজিকালি কি হৈছে জানানা মু অ, মানে মোবাইল ফোন আৰু সামাজিক মাধ্যমে সময় নষ্ট কৰা এটা ডাঙৰ কাম হয় পৰিছে মানে চাবা তুমি বহুতে ফেচবুক, ইনষ্টাগ্ৰা গ্ৰামে, টুইটাৰ এইবিলাকত মানে নিজৰ সময়বোৰ কটায় দিয়ে থব ইহঁতে ভাবে যে আমি ৰবা এই পঢ়ি আছো অকমান পঢ়িব মন যোৱা নাই এতিয়া বা মানে কিবা হৈছে আমি ভাবো যে পাঁচ মিনিট মোবাইল ফোনটোকে চাওঁ দিয়াচোন পাঁচ মিনিট কিন্তু সেই পাঁচ মিনিটটো যাই কেনে কেতিয়া দুই ঘন্টা, তিন ঘন্টা হয় আমি গমেই নাপাওঁ সেইকাৰণে সেইকাৰণে আমি অ, মানে এটা নিয়ম বনাই ল'ব লাগে যে আমাক যে শিক্ষকসকলে কয় যে ৰুটিনৰ প্ৰয়োজন বহুত বহুত আমাক সেইকাৰণে কয় কাৰণ আমি যদি ৰুটিন মতে আমাৰ কাম বিলাক কৰি যাওঁ তেন তে আমাৰ বাবে ভাল কাৰণ তাত আমি সময়মতে সকলো কাম কৰি যাব পাৰো সেই সেই কাৰণে অ, মানে অ, শিক্ষকসকলে আমাক এইটোয়ে বুজাই যে সময়ৰ মূল্য আমাৰ কাৰণে কিমান বেছি যেতিয়া আমি কিবা আমাৰ পৰীক্ষা বেয়া হয় আমাক শিক্ষকসকলে কয় যে অ সময়ত নপঢ়িলি ন এতিয়া এতিয়া কেনেকুৱা লাগিছে সেইটো আমাক বুজাইছে সময়ৰ মূল্য মূল্য আমাৰ বাবে কিমান বেছি
তুমি একেবাৰে ঠিকে কৈছা যিহেতু আহ কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে পঢ়ি থাকে পঢ়ি থাকে মোবাইল টো চাই বা পুতোককে পাকঘৰলৈ যায় বোলে মা কি বনাই আছে তহ সেইবোৰ মানে আচলতে সময় আমি অপব্যৱহাৰক কৰি আছো তহ সেইবোৰ আমি কৰিব নালাগে আচলতে আমি অহয় সহয় ইফালে সি সিফালে পালাং পুলুংকে থাকোঁতে যায় পঢ়া সময়খিনি সেনেকৈয়ে পাৰ হৈ যায় হয়নে বাৰু
উম সেইটোৱেটো কাৰণ এতিয়া চাবা আ আমাৰ আ আৰু এতিয়া হৈছে কম্পিটিচন যোগ এইটো তুমি জানাই, ত এই কম্পিটিচনৰ যোগত যদি আমি এনেকৈ সময়বোৰ অ অবৱ্যহাৰ কৰি থাকো বা সময় আমি ভালদৰে ব্যৱহাৰ নকৰো। তেয়া হ'লে এইটোতো আমাৰ নিজৰ বাবে বেয়া ন আমি ইয়াক মানে সময়টোক এনেদৰে ব্যৱহাৰ কৰিব লাগে। যে আমাৰ কিবা এটা সফলতা মানে পাব পাৰো আহ যদি আমি এনেকৈ থাকো। আমি একো কৰিব নোৱাৰিম জীৱনত।
আমি ঠিকে পইচা দা আমি যতে আজি গেলে। সামাজিক মাধ্যমতে বহুত বেছি মানে ব্যস্তই হৈ পৰো তো যিখিনি চাবা আহ, নতুন যিবোৰ। অ, নতুন নতুনকে মাক হৈছে ত' সেই। তেওঁলোকে মানে কি কৰে হয়। নিজৰ ল'ৰা ছোৱালীক মোবাইলটো দি থৈ দিয়ে তো আৰু ত কি কৰে নিজেও কেতিয়াবা আ, মোবাইল চাই দিনটো কটাই দিয়ে। নিজৰ ল'ৰা ছোৱালী মানে সেনেকুৱাই যায় তো সেনেকুৱা মানে সময়ৰ অপব্যৱহাৰ কৰিব নালাগে আচলতে। কাৰণ আজিকালি সময়ৰ মূল্য মানে বহুত বেছি জৰুৰী। যদি আমি সময় কাত সময়ত নকৰো তেতিয়াহ'লে মানে। বহুত মানে পিছলৈ সেই কামটো বহুত থেক খাই আহি যায় ধৰি লোৱা এতিয়া আহ। মোৰ মানে এদিন মোক ছাৰ বাইদেউৱে কিবা লি দিব দিলে সেইটো মই এদিন নিলিখিলো বোলে আজি মোৰ মনটো মোৰ আজি ইচ্ছা নাই। ত' সেনেকৈ কৰিলো আজি কৰিলো কালি কৰিলো সেনেকে থৈ থৈ থৈ থৈ মানে সময়ৰ কাম সময়ত নকৰি থৈ থৈ মানে জমা হৈ যায় আৰু যেতিয়া এগাল মান হৈ যায় সেই কাম। তেতিয়া আমি ভাবো যে আমি সময়ত কিয় নকৰিলো সেই কামটো আমাৰ আফচোচ হয় পিছলৈ। যে আমি কিয় সময়ত নকৰিলো আমি যদি সময়ত কৰিলো হয় তেতিয়াহাললে আমি এনেকৈ পচাব নাল ভা লাগিলহৈ, ত সেয়াই আৰু মই কও যে সময়ৰ কাম সময়মতে কৰিব লাগে পিছলৈ থৈ দিব নালাগে।
উ, সেইটয়ে আৰু। তুমি অ, এইটোতো মানে আমি কেতিয়াবা ভাবোতো কি বুলি কয় আমি এতিয়া এইখিনি কাম নকৰো অলপ পিছত কৰিম বা কালি কৰিম আহ। ত এইটো কৰিব নালাগে কাৰণ চাবা খালি কি হয় আমিতো নাজানো ন। খালি ধৰা আমাৰ কিবা এটা বিপদো হব পাৰিম যে আমি আমাৰ কাম খিনি কৰিব নোৱাৰিলো অ, ত এইটো মানে ক'ব গলে আমি আমাৰ পঢ়া শুনাৰ লগতে ক'ব পাৰো আমাৰ যদি কিবা এটা লিখিব। আজি দিছে আমি থৈছো আমি ভাবিছো যে কালি লখিম কিন্তু কি ঠিক আমাৰ এনেকুৱাও হ'ব পাৰে কালি কিবা এটা বিপদ হৈ যাব পাৰে যে এ কালি আমি লিখিব নোৱাৰিলো বা এনেকুৱা হৈ যাব পাৰে যে হঠাৎ আমি কালি কৰ'বাত যাব লগা হৈ যাব পাৰে ত' আমি এইবিলাক সকলো ভাবি চিন্তি কেনে যে যদি আজি আমাৰ তাতে সময় আছে আমি যদি সেই সময় আমি এনে কটোৱাতকে আমাৰ যোনখিনি কাম আছে, সেইখিনি আমি ভাল দৰে কৰিব লাগে। নহ'লে বা- সদায় এনেকে আৰু ধৰা আজি যদি মোৰ লিখিব দিয়া খিনি মই থৈ দিলোঁ। কালিও লিখিব দিলে, তাৰ পিছত এইখিনি গোটেই বিলাক লগ লাগি কিনে বহুত- বেছি হৈ গ'ল, আমি যদি সদায় কাম খিনি সদায় কৰি যাও তেন্তে আমাৰ নিজৰ টা সুবিধা হৈ থাকিল যে, একেলগে আমাৰ মাথাত বুজা হৈ নাথাকিল, ত' আমি এইটো আমি নিজে- ভাবিব লাগিব, আমি কি কৰি আছোঁ, আমি কি কৰা নাই কাৰণ যিহেতু মানুহ জীৱ চে ত, মানুহে সকলো বুজিয়ে পায়, তে মানুহে নিজে চাই চিন্তি কৰিব লাগে ন।
তুমি ঠিকে কৈছা দিয়া, আজি পিছে বহুত কথা পাতিলোঁ। ভাল লাগিল কথা পাতি এই বিষয়টোৰ ওপৰত, আশা কৰোঁ যে আমি আগলৈ এ- কেনেকৈ ভাল ভাল বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ পাম।
উম্, তুমি ঠিকে কৈছা, তোমাৰ লগতো মোৰ লগত তোমাৰ লগতো মানে এনেদৰে মোৰ কথা পাতি বেয়া- ভাল লাগিল, ঠিক আছে দিয়া, পিছলৈকে আমি আৰু এনেদৰে কথা পাতি থাকিম।
ঠিক আছে দিয়া ৰাখোঁ তেতিয়াহলে আজিলৈ
উ উ দিয়া